হেল্ল' অঁ এইয়া পাই আছোঁ। আপুনি
অঁ ফোন কৰিবই পৰা নাই এই কেইদিন ন
তাকে দেই। গৰম যিটো পৰিছে নহয় একো মানে একো কৰিবলে মন নোযোৱা যোৱা নিছিনা হৈছে।
কি কৰিছা, ভাত- পানী খালা?
খালেনে?
মই এই মাত্ৰ খালো, জানানে।
অহ, - অহ, ইমান দেৰি?
বহুত দেৰি হ'ল আজি, এই ঘৰৰ কাম অলপ উলিয়াই ল'লো। কালিও না অকমান, কাম মানে তেনেকে, তাকেই কৰিবই নোৱাৰিলো কালি এনেকুৱা ভেজাল এটা আছিলে সেইফালে গোটেই দিনডাল গ'ল। তাৰপিছতে আজি এইবোৰ আৰু ধৰি লৈছো আৰু মানে কৈছো নহয় আৰু সেই অলপ, গাটো বেয়া হৈ থাকিলে মানে কামবোৰ, খুব খৰ -খেদাকৈ কৰিব নোৱাৰো। আগতে খুব খৰকে কাম কৰো, এতিয়া মানে অলপ লাহে ধিৰে কৰো। কৰিব লগা হৈছে।
অহ, হয়- হয়, উম।
সেয়া, এই মাত্ৰ খাই পেলাই বহি পেলাই মই বোলো নাই এওঁলে ফোন এটা কৰো, অ', খা -খবৰটোকে লওঁ বোলো, আজি আকৌ আমাৰ বতৰটো একে ধুনীয়া বতাহ খালী আছে এতিয়া ৰ'দো নাই ধৰা বৰষুণো নাই।
অ, ইয়াত অ' উম'- উম'। অ, ইয়াত হেৰি ৰ'দ দিছে বাৰু। তথাপিটো মানে, উম -উম হেৰি। দিয়ে বতাহো মাৰি আছে। গোটেই এইকেইদিনৰ তুলনাত আছে। যি গৰম টোক,
হয়নে বাৰু অ, তেন্তে চবতে নহ'লে চাগে, আহ, এইকেইদিন কেনেকুৱা কালি যে আমাৰ ইয়াত ডাঙ, বৰ বৰষুণ দু- জাক একে বহুত ডাঙৰ আৰু।
অ', ইয়ে ৰাম। ইয়াত আপোনাক অ ', কালি দিনত মানে, কেনেকুৱা গৰম, মানে ৰ'দটো ইমান, চোকা দিছে নহয় তাৰাপৰা আপোনাৰ, চাৰিটা বজাত খালী বৰষুণ দিছে
উম আজি আকৌ ৰাভা দিৱস আছে যে তোমালোকৰ সেইফালে মানে কেনেকুৱা ৰাভা দিৱস তটো
পালন কৰে স্কুল বিলাকত কৰে তাৰ পিছত আৰু আপোনাৰ এই এ এ কিছুমান সামাজিক মানুহে আমাৰ তাত যেনেকে প মানে মিটিং অ অনুষ্ঠান সে তেনেকে কিয় অনুষ্ঠান পাৰে
ইয়াতো একেবাৰে চাৰিওফালৰ পৰা মাইকৰ মাত হেৰি মা অ মানে ঠায়ে ঠায়েহে পা দিছে নেকি মোৰ অনুমান ওলাই যোৱা নাই যেদি গমগট পোৱা নাই বাৰু উম তাৰ পৰাা ওচৰতে আৈ স্কুল এখন আছে নহয় চখন তাৰ পৰাও মাত আহি আছে আছে অথনি এতিয়া নাই যেনিবা তেনেকে হাভা দিৱসতটো পালন কৰে দেই ভাল
নাই নাই কৰিব লাগে ৰাভা দিব তাৰপিছত জুতি আহ শিল্পী দিব তাৰপিছত আহ সেইটোৱে তাৰপ মানে এইবিলাক আৰু মানে বিশেষকে এতিয়া আৰু এটা ভাল হৈছে কি এই জুবিনৰ ওপৰত মানে এটাৰ মানে এই স্কুলত স্কুল বিলাকত যে এটা লেচন এ
দে হ ফাৰ্ষ্ট ইয়েৰৰ হেৰি উ এ হ চে ফ্ষষ্ট
ভবুলি নহয় আপোনাৰ সৰুখিনিতো ওলাইছে
অ সৰুটো ওলাইছে নেকি অ উম উ অ কথা গম নোপাও তাৰমানে কিতাপ দেখি যে কিতাপ। সেইটো কাৰণে মই পাইছো জুবিনৰ। পাঠ এটা মানে এক্সট্ৰাক কে। আৰু এইবাৰ গতিকে যোৱাবাৰৰ কিতাপ খিনি। চলা নাই মানে।
অ নাইন টেনতো আছে। ভাল কৰিছে অ সঁচাকে মানে আমি যদি জীয়াই নাই শুনো তেনেহলে নাইকিয়া হৈ যাব বাৰু কিন্তু সেইটয়ে সেইটয়ে অ।
বুলি কয় নিয়ায় বিচাৰিব তাৰ পিছতে জুবিনৰ হকে মাত। মাতিব তাৰ পিছতে নাইকিয়া দ পাহৰি যায়।
অ এইবিলাক দিলো ৰাখিব লাগে। উহু উ আৰু এতিয়া সেই ৰাভা দিৱস। শিশু দিৱস পতাৰ কাৰণে এতিয়া মানে যোনবিলাক। মানে শিল্পীৰ নতুন শিল্পীবিলাকে। সেইবিলাক হব সতে চৰ্চা। হৈ থাকে ন।
হৈ থাকে হৈ থাকে চৰ্চাটো হৈ থাকে আকৌ। কিন্তু এটা কথা দেই এতিয়াৰ প্ৰজন্ম আমি ভাবিছিলো যে। এতিয়াৰ প্ৰজন্মই। আগৰ আমাৰ ই সংগীতে হওক। ভা সংগীতে হওক। উপে্ৰ সংগীতে হওক মানে তেওঁলোকে হেৰি নকৰিব বুলি ভাবিছিলো কিন্তু নাই নাই।
এই নাই নাই বহুত।
উম তেওঁলোকে মানে সেইটো ৰাখিছে দেই উঠি অহা প্ৰজন্ম অ। ৰাখিছে ৰাখিছে এতিয়া জুবিনৰ ক্ষেত্ৰতো তেনেকে তেওঁৰতো এলবাম সকলো বিলাক।
সেইটোৱে আৰু এতিয়া মানে এটা কম মানে হেৰি গৰম বন্ধত। গুৱাহাটীত এটা কৰ্মশালা পাতে। জুবিন চৰ্চা বুলি এ দহ দিন দহ। তিনীয়া হয় হবলে দহ দিন এপ্তাহ এনেকুৱা হয় বোলে মই ইমান ভালকৈ নাজানো। ৰকৰ জুবিনক। কাৰণ মানে। এতিয়া বুলি নহয় আজি তিনি চাৰি বছৰমান ধৰি এইটো হৈ আছে। মানে জুবিন চৰ্চা। সেই তাত মানে অ অ এই উঠি অহা শিল্পী বিলাক যায়। মই তাতে ৰাখি থাকে। কি লয় থাকি লয় এই মানে কৰ্মশলাই কৰো মানে জুবিন চৰ্চা। জুবিনৰ কাৰণে মানে কামে এ গানেই মানে হেৰি হৈ থাকে কিন্তু
হয় ভূপেন্দ্ৰ সংগীতৰ মানে প্ৰতিযোগিতা প্ৰতিযোগিতা কিন্তু হয় আমাৰ ইয়াত
হয় হয়
প্ৰতিযোগিতামূলক অনুষ্ঠান বিলাক হৈ থাকিলে তাহাঁতে মানে কি এটা উৎসাহ পায় হয়, তেনেকে উৎসাহো পায় বিষয়ে জানিলেও বেছি দ পাৰি হয় নে নহয়! আমাক আমাৰ অসমৰ প্ৰাণ আছিলে
চব ফালৰ পৰা অথনি যে একেবাৰে ইফালৰ পৰাও আহিছে মানে এতিয়া আকৌ সন্ধিয়ালো ইফালৰ পা এই হেৰিও ওচৰতে হৈ যে ঘৰটো।
অৱ অৱ
শুনা যায়
অৱ অৱ ভাল লাগে ভাল লাগে উম চপ কম্পিটিচন বিলাক হয় ন।
য়োগা দিৱসটো।
অৱ কাইলৈ অৱ
এ উম
ইণ্টাৰনেশ্যনেল য়োগা দিবস
এহ বাবুৱে কি কৰিছে?
এ সি বাপেকৰ লগত খেলি আছে গৰমত আজি সি দিনটো নুশুলেই।
অ অকমান ল'ৰা-ছোৱালী ফুৰি মানে অকণ কি তো মানে, অনবৰত সিহঁতে হেৰি কৰি থাকে কে নহয়, উম খুবে ন গতিকে অকমান ৰেষ্টৰো প্ৰয়োজন হয় কিন্তু, টোপনি
কিন্তু আজি কি নুশুলে মানে সেই
উম হেল্ল'! হেল্ল', হেল্ল'! হেল্ল'! হেল্ল', শুনিছানে তুমি? শুনিছানে? অঁ। হেল্ল'!